আ, নমস্কাৰ।
নমস্কাৰ, ভাল আছে নে?
আছোঁ, ভালে আছোঁ, আপুনি?
ময়ো ভালে আছোঁ‌, কি কৰি আছে আপুনি?
এনকে আৰু, ৰাতি আৰু কি কৰিম?
অ', খোৱা লোৱা কৰিলে?
খোৱা-লোৱা কৰিলোঁ‌,
খি দি খোৱা-লোৱা কৰিলে?
আজি আমাৰ বিৰিয়ানী খালোঁ‌। বিৰিয়াণী, ৰুতি মাংস দি বিৰিয়াণী খালোঁ‌।
বইলাৰ মাংস দি, অ', হঁ-হঁ ইটো টো কিবা কয় বেছিকৈ খাব নালাগে, কিয়নো এইটো শৰীৰ প ক্ষে ক্ষতিকাৰক এইটো। কিনো লোহা-লোকাল যিটো মুৰ্গী, উম। কুকুৰা আছে না কুকুৰা চৰাই? লোকেল যিটো কোৱা যায়, ঘৰত যিটো মানে মানুহে পালি ৰাখে, যিটো পুহি ৰাখে সেইটো, সেইটোহে খাব লাগে। সেইটোহে চৰীৰৰ পক্কে ভাল, আৰু কিবা কয় কয়লাৰ টো মানে কম কৈ খালে এইটো মানে বেছি ভাল শৰীৰৰ পক্ষে। কিয়নো এইটোৰ পৰা মানে মানুহৰ বেমাৰ হয়। কিয়নো ব্ৰইলাৰ যিটো আছে, সেইটো কিবা কয়, ইনজেকচন মাৰি থাকে এইট এইবিলাকক। ইনজেকশন মাৰি পেলাই এইবিলাকক কিবা কয়, ওজনতটো বঢ়াই আৰু
উম-উম।
তো যে আছে, একেবাৰে দুৰ্বল কৰি দিয়ে। এইটো খালে মানুহৰ শৰীৰ বিলাকো দুৰ্বল হৈ যায়। পল মানে পলটি উম মুৰ্গী কুকুৰাৰ নিচিনাই। মানুহৰ শৰীৰটো। যিকি নহওক শাক পাচলি খাব আপুনি। বেছিভাগে কিবা কয় লোকেল মাছ আছে সেইবিলাক খাব নদ নদীৰ পৰা যে মাৰি মাৰে মানুহে সেইবিলাক খাব। ঠিক আছে শাক পাচলি খাব যেনেকে বজাৰৰ পৰাও খাব নালাগে বেছিকৈ। বজাৰৰ পৰা খাবও পাৰো যিবিলাক মানে কিবা কয় জৈৱিক সাৰৰে উৎপন্ন কৰা হয় সেইবিলাক খাব লাগে। যেনেকৈ আপুনি গবৰৰ যিটো সাৰ আছে অঁ সেটো সাৰ দৰে ঘৰতে শাক পাচলি উৎপন্ন কৰিব। এইবিলাকতে খাব লাগে যেনেকুৱা উম উম। ট বিলাহী আছে তাৰপিছত উ চাল কুমোৰা আছে। এইবিলাক কিবা কয় মটৰ তাৰপিছত ভেন্দি। এইবিলাকো মানে কিবা আকৌ ৰুই দিব ঘৰত সেইবিলাকে খাব। এইবিলাক জৈৱিক সাৰৰো উৎপন্ন নহয়। বাহিৰৰ কম খালে বেছি ভাল হয় শৰীৰৰ পক্ষে। আৰু এটা কথা আপুনি কিবা বাহিৰত কিবা ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰ'গ্ৰাম আছে নেকি আপোনাৰ?
বাহিৰততো এতিয়া ভাৰত ভ্ৰমণ কৰিয়ে আছো মই তাৰমানে এতিয়া ঘৰত যাব পৰা নাই। ঘৰতে যাম দহ বাৰ তাৰিখত হয়তো ঘৰ গৈ পাম। এতিয়া শিলিগুৰিতে আছো।
অ এইটো জেগা যে গৈছে আপুনাৰ অ জেগাটোৰ নাম কি কলে আপুনি ঠাইটোৰ
শিলিগুৰিত আছো বৰ্তমান।
শিলিগুৰিত অ তাতে এতিয়া ঠাণ্ডা আছে নে গৰম আছে তাত এতিয়া।
এই এতিয়াতো গৰমেই চিজনটো গৰমেই চলি আছে গৰমেই হয়। ইয়াতে ইমান ভিৰ নহয়। কিন্তু ভ্ৰমণৰ কাৰণে আমি কিছুমান চোজাৰ তাৰমানে ঠাই চিলেক্যন কৰিব পাৰোঁ তাৰমানে অসমতে যেনেকুৱা আমাৰ কাৰ্বি আংলং হয়। অলপ সময়ৰ কাৰণে যদি আমি ফুৰিব ক'ত বা যাওঁ ধৰি ল আমাৰ ওচৰত তাতে চেৰাপুঞ্জী আছে শ্বিলং তাৰ মানে মেঘালয়ৰ গাৰ হিলচৰ।
অ অ অ অ তাতে কিবা দাৰ্জি দাৰ্জিলিং দাৰ্জিলিঙত গৈছিলা না।
গৈছিলো গৈছিলো দাৰ্জিলা দাৰ্জিলিঙত গৈছিলো তাতেও
তাতে মানে যে ধান অ এইটোতো গৰম গৰমৰ চিজন চলি আছে। এতিয়া অ
পেছাপ
অক
হয় আমাৰ দাৰ্জিলিং টোৰ। তাৰমানে সেইটো সেইটো ঠাই কি হয় টোটেল টো আমাৰ পাহাৰ ভৈয়ামেৰে তাৰ মানে পৰিপূৰ্ণ হৈ আছে।
পাহাৰেৰে পাহাৰ গছ-গছনিবোৰ আছে। তাতে যিটো আমাৰ গৰমৰ যিটো প্ৰভাৱ, ইমান তাতে দেখা নাজায়। এতিয়াও ঠায়ে ঠায়ে বৰফৰ ভয়
অ' অহ। এনেকুৱা অৱস্থা না, তেনেহ'লে আপুনি কেতিয়া আহিব ঘৰত।
মই গৈ পাম বাৰ, তেৰ তাৰিখত গৈ পাম।
আকৌ কিবা কয়, তাৰ পৰা বেলেক গাড়ীত যাৱাৰ কোনো মানে ই আছেনে? নেকি প্ৰগ্ৰেম আছে নেকি?
যিহেতু আমাৰ চামাৰ ভেকেচন চলি আছে, গৰমৰ বন্ধ ইস্কুল, কলেজ চব বন্ধ হৈ আছে। মই ভাবিছোঁ ফেমিলি লৈ ক'তবা ফুৰিব যাব লাগিব, ফেমিলি লৈ গ'লে ল'ৰা-ছোৱাল মানে কিছুমান জাগা চিনি পাব। তাত